অ', কোৱা?
অ', শুনি পাইছানে?
পাইছো, কোৱা?
অ', তুমি কি কৰি আছা এতিয়া?
মই এতিয়া জাষ্ট ঘৰত আহিলো।
অ, অকলে আহিছা নে কি?
অহ
অকলে আহিছে।
নহয় মোৰ ফ্ৰেণ্ড টো, এ মোৰ ফ্ৰেণ্ডটো এৰি থৈ গৈছে।
অ', অ' এটা টিপত যাবও মন গৈ আছে ন
অ' তোমাৰ প্লেন আছে নেকি ক'তো যাবলৈ
ভাবি আছো যে খোম্বাৰ দিনা মানে মানডে দিনা অৰুণাচল চাইডত যাম নহ'লে তাৰ আগত নহলে যে বাৰ মাইল যাম এনেকা ভাবি আছো মানে হেৰি তোমাৰ অৰুণাচল চাইদত গৈলে মানে পাচ লাগিব এতিয়া পাছ বনাব হলেতো চব ডকুমেন্টচ এটা হ'লেওতো লাগিব লগত
অ' অ' আধাৰ কাৰ্ডটো দি হৈ যাব
অ' এইটোটিতটো হৈ যাব গম পালো মানে এতিয়া পাচটো বনাবৰ কাৰণেতো তাতে চাগে পইচা লাগে
অ'
এতিয়া চাই লও কি কৰো এনেতো বাৰ মাল যাম এইটো মানে ভাবি ৰাখিছো যামেই
অ'
তাতো মানে কি বাৰ মাইলৰ পৰা অলপ এইটো চাইজত বাৰ মাইল এইটো চাইজত মানে অৰুণাচল ওচৰতেই চাম হেৰি অ ভালুকপুং ভালুকপুং কম ওচৰতেই হয়
মইতো যোৱাই নাই
অলপ মানে অলপ মানে পাঁচ মিনিট মানে স্কুটি লৈ কেনে গলে পাঁচ মিনিট এইটো ৰাস্তা দি গলেই মানে পাচটো বনালে ওপৰত উঠা উঠি দিব পাৰিব মানে
অ হয় নেকি
অ'
কিন্তু গ'লে যে আহতে টাইম লাগিব
বা বহুত টাইম লাগে এবাৰ গ'লো হা হেৰি দূৰ্গা পূজাৰ হ'ল দুই তিনি বছৰ হ'ল গৈছো ৰাতিপুৱা এঘাৰটা অ' তিনি বছৰ মানতো হলেই তিনি বছৰ হ'ল এইটো বছৰ লৈ মানে
অ' অ'
গৈছো মানে ঘৰৰ পৰা গৈছো এঘাৰটা চাৰে এঘাৰটা মানত তাতে গৈ পাইছো এটা এনেকা মানত পিছত তাতে এঘন্টা মান বহি ওলাই গৈছো দুটা আঢ়টা মানত ওলাইছো ঘৰত মানে এনে তেজপুৰত আহি কেনে পাইছো চাৰি তিনটা মানত পিছত ঘৰত আহোতে আহোতে চাৰিট মান বাজি গৈছে
অ' আচ্ছা বহুত টাইম লাগে ন
অ' বহুত স্পীডত চলালে মানে আহিব পাৰো নহলে তো ক'ত আৰু
অ' কাৰ লগত যাবা সোমবাৰত গলে
অ' কি ক'লা
কাৰ লগত যাবা?
ফ্ৰেণ্ড কেইটামান যাব বুলি কৈছে নহ'লে, ঘৰত ফেমিলি যায় কি নাযায় সেইটো সুধিব লাগিব।
অহ',।
ঘৰত ফেমেলি গ'লেতো গাড়ী বুকিং কৰিব লাগিব ন।
অ', -অ',।
তেতিয়াহে যাব পাৰিম আৰু তাতেতো বৰষুণ থাকে অলপ-অলপ। ভাল লাগে ৰে গৈ কেনে। জাগা কেইটা যে ভিউ কেইটা যে এনেকা মানে ইমান ধুনীয়া।
মোৰো যাব মন ও, এক কাম কৰা।
উম',।
এ', তুমি যদি সোম-সোমবাৰ যদি যোৱা।
অ',।
মোক কবা, অ',।
অ', -অ',।
ময়ো যাম, তেন্তে।
অ', তেনেহলে ওলাবা।
অ', হ'ব, কিমান টকা লাগিব?
ইমানটো লাগিব, দুশমান ধৰা স্কুটিত তেল ভৰালে? তুমি আৰামছে ঘূৰি আহিব পাৰিবা। দুশমান তেল ভৰালে। তুমি এশ টকা মান হাতত লৈ গ'লা ধৰা, তাতে কিবা খালা-চালা এইটোয়ে।
অহ',।
সিমানতে মানে হৈ যায়, মানে পাঁচশমান হাতত লৈ গ'লেই হয় যায়। আকৌ চেভ হৈ যায় তাৰ পৰা।
অ', -অ',।
হৈ যায় তেনেহলে, এনেই যদি গাড়ী-চাৰি যদি বুকে-বুক কৰি কেনে যোৱা তেনেহ'লে তো বেছি লাগেই। হাজাৰ মানতো তেতিয়া লাগিই যাব চাগে।
গাড়ী বুক কৰোতে তো ইমান টকা লাগিব ন? দুহাজাৰ টকা তিনি হাজাৰ। টকাতো গাড়ী বুকিং এ লাগি যাব।
অ', এইটোয়ে তো কৈ আছোঁ।
আৰু স্কুটিত গ'লেতো তেল ভৰালে হৈ গ'ল খালি।
অ', স্কুটিত গ'লে তেলটো ভৰালে, তেনেহলে হৈ গল ধৰা পাঁচফুট। কিবা এটা লৈ ল'লা ডিগগিৰ ভিতৰত।
অ' এনে কল্ড ড্ৰিংক, এইবোৰ চিপছ-সিপছ কিনি কেনে লৈ গ'লা। এনেকৈ কৰি ভালেই হয় ন গৈ কেনে পিকনিক টাইপৰ, কৰিবলে?
গেলে মানে বিৰাটেই ভাল লাগে তাত। বাৰ্থডে-চাৰডে পার্টি হ'লে যে তাত কৰা নাই। যাব তো মোৰো মন আছে।
বোলা তেন্তে যাওঁ বাৰমাইল, পিকনিকত।
এনেকুৱা কিবা ফ্ৰেণ্ড আছে নেকি, অৰুপ এৰি কেনে বাকী কিবা ফ্ৰেণ্ড আছে নেকি যাৰ স্কুটি বা বাইক? বাইক-চাইক আছে?
অহ', আছেই।
ক'লে যদি যায় তেনেহ'লে যাব পাৰিলোঁ হয় আমি কিন্তু।
অ', -অ',।
অৰুপ তো মানে চানডে এৰি কেনে তো ফ্ৰী নহয় ন?
নহয়, তাৰ এ তাইৰ কথা নকবা চোন, মোৰ ভাল নালাগে।
তে' বেলেগ কোনোবা হ'লে চাগে যদি ধৰা, মানে কি তিনিজন মানে যাব নোৱাৰো বুজিছা, ইমান দূৰত।
অ' অ', বুজি পালো। হ'ব তেন্তে এদিন পিকনিক যাম, আমাৰ লোকে মিলি কিনে
তাতে কৰিলে মানে কি ভাল লাগিব নদীতো
ওচৰত ন নদীটো। কি ক'লা? হেল্ল'। হেল্ল'। তোমাৰ, নেটৱৰ্ক প্ৰব্লেম দি আছে চাগে।
ইমান, উম তুমি পাথ পাথৰত বহি কিনে
অ' কোৱা। হেল্ল'।
অ', তোমাৰ তো কাটি আছে।
তোমাৰটো কাটি আছে, নে, অ' এ এতিয়া গৈ আছে কোৱা, মানে আজি নেটৱৰ্ক বেছি প্ৰব্লেম দিয়া আছে নেকি? হেল্ল'।
নিল মাৰি থাকে ন, থাকে যে।
কি দি থাকে?
গ্লিজ মাৰি থাকে যে, গ্লিজৰ কাৰণে হ'য় এনেকা।
অ' বৰষুণ দিব নেকি? হেল্ল'। হেল্ল'।
দিব চাগে, আজি তো এৰিলে ন। অ', কয় আছো দিব চাগে, পোৱা নাই।
পাইছো, পাইছো কোৱা।
কৈ আছো যে বৰষুণ দিব চাগে মানে আজিতো এৰিলে ন।
অ', অ'।
সেইকাৰণে বৰষুণ দিব চাগে।
হ'বও পাৰে, দিবও পাৰে।
কালিৰে কামাখ্যা ইমা মান, অ' কালি কামাখ্যা গুৱাহাটী ইমান বাপৰে।
অ', ফটোবোৰ চাইছো মোৰ ফেন, অ'। মোৰ ফ্ৰেণ্ডহঁতে গৈছে ন, অ' অ' কোৱা। হেল্ল'।
বহুত ভিৰ হৈছিলে। অ', সেইকাৰনে তিনি ঘন্টা খোজকাঢ়ি যাব লগা হ'ল।
তিনি ঘণ্টা খোজকাঢ়ি যাব লাগিব। হেল্ল'।
অ ', ট্ৰেইনৰ
তিনি
নামি কেনে।
তিনি ঘণ্টা?
অ হেল্ল' কৈয়ে আছো।
বা বাৰী ইমান লাগে নে?
এ ভীৰ যে।
সেইটোতো গম পাইছো কিন্তু তিনি ঘন্টা বহুত বেছি।
এইটো কাৰণেহে ইমান ভিৰ, এইটো
অ। অ!
আকৌ তিনি ঘণ্টা খোজকাঢ়ি আহিছে, এ মোৰ লগৰ গৈছে যে।
অ।
অ অ ৰুদ্ৰই।
তাইয়ো খোজকাঢ়ি গৈছে, অ তিনি ঘণ্টা খোজকাাঢ়ি গৈছে।
অ।
এঘন্টা খোজকাঢ়ি গৈ আহাৰ টাইমত আকৌ হেৰি গাড়ী চাড়ী পোৱা নাই পিছত লাষ্ট টত গৈ এটা পালে, সেইটো মানে মিচ হৈ গৈছে। তাৰপিছত তেন্তে তাতে আছিলে, তাৰ পিছত মানে লাষ্টত গৈ বাছত উঠিলে। উহু, দুটা লৰাৰ ভাড়া লৈছে পাঁচশমান। পিছত? হয় আহ এতিয়া, পিছত লাষ্ট সৌ বাছ, ছেন কৰিলে, ত' ৰাত আহি